অ', কওক, কি খবৰ?
শুনিচনে নাই। তুমি এটা কাম কৰিবা, তুমি আহ', নেক্সট উইকৰ পৰা প্ৰেমক যদি পাৰা এ কবা যে কি বুলি কয় মেম যদি মোক পাৰে দুদিন দশটা বজাৰ পৰাই দিয়ক। তোমাৰ এনে তোমাৰ ভালৰ কাৰণে কৈছো।
নহয় এইটো একচোৱেলি ডেইলি ডেইলি মৰ্নিং যোৱা বহুত প্ৰব্লেম হয়।
হেৰি তোমাৰ তোমাক ভুল, তোমাক ৰবিবাৰে দিছো এ তোমাক এই যে মই কথ কথা পাতিৰ দিমৰ লগত এচমেৰ অলপ মই কথা পাতিছো, তোমাৰ এইটো এই ৰবিবাৰো মনত নাই নে তোমাৰ? তুমি সেইদিনাখনো গুচি গৈছা।
মই সেইদিনা মনত নাছিলে একচুৱেলি, মই মানে এইকেইদিন কন্তিনিও আচলি মৰ্ণিং কৰি আছো ন। সেইকাৰণে মোৰ ভালকে মনত নাছিলে, এতিয়া মই কেনেবাকৈ গুচিলো। আৰু তাৰ আগৰ দিনা মানে হেৰি হৈছিল কি কয় মানে
তুমি মই চোৱা তোমাৰ মই তোমাক তোমাৰ এটা সাধাৰণ তুমি আহ শনিবাৰে ৰাতি গণেশ এনেকুৱা এটা মেচেজ কৰি দিমটো মানে তুমি ৰাতিপোৱা মৰ্ণিং আহিবা, মই কাইলে মর্নিং নাযাওঁ। কাৰণ তুমি সি যদি মৰণিংত যদি এবাৰ যদি ফটো দেখা পাইছে তোমাৰ সি নাহে তাৰো ৰবিবাৰে কাম নাথাকে মইহে জানো, এ আই লিষ্টখন থাকিব এই মেলটো থাকিব বা পিয়াচিটো নহয় পিয়াচিটো বাৰু মই দেৰি কৰি কৰিলো হৈ যাব কথা কাৰণে চিনটো বা হেৰি পি আ দেৰি কৰি কৰলো হৈ যাব। সেইটো নকৰিলে দুটাৰে কিবা কাম। আৰু এফ এমমি ইণ্ডিয়ান মানে এইকেইদিন নিদলো কাম হব কথা নাই কাৰনে অৰ্ডাৰ নাই।
হম।
অ এপাৰ গনেশক জনাই থৈ দিবা, আৰু যদি পাৰা তে মংগলবাৰে লৈ লোৱা।
মঙ্গলবাৰেতো বন্ধই থাকে মোৰ।
মঙ্গলবাৰে বন্ধ থাকে ন?
অহ মঙ্গলবাৰে এইবাৰ মঙ্গলবাৰ এইমাহতে পৰিব জানো? আজি কি বা, বৃহস্পতিবাৰ ন?
উম। দে এইটো মাহত যদি তোমাৰ তোমাৰ চাৰিটা উইকপ হৈছে তেন ল'ব নালাগে মোৰ হিচাপত কাৰণ এন ইয়া, এম এ চেক কৰি আছা ন
অ এম হিয়েৰ হৈ গৈ আছা ন এতিয়া আৰু প্ৰব্লেম হ'ব মোৰ সেইকাৰণে কৈছ মই নলও আ
কালি যাই কিনে বেয়া নোপোৱা যদি এটা কাম কৰি দিবা হেলপ
কি কি কওক
মই মোৰ অতেন্দেচ খিনি এবাৰ চেক্ কৰি দিবাচোন মই মানে মই পাহৰি গৈছো অতেন্দেচ চেক্ কৰি দিবা মোৰ কেইটা উইকপ আছে আৰু কেইটা লিভ আছে তোমাৰ চেক কৰি লিভ নাইয়ে তাকে উইকপ যদি মই তিনিটা আছে মই কালি উইকপ লৈ লম
অ' আচ্ছা ঠিক আছে প্ৰব্লেম নাই।
যদি উৎসৱ যদি কালি কালি ম‌ই তো ঠিক আছে কিন্তু বাট পাচঁটা ল'ব নোৱাৰা ন' মই।
কোনে পাহৰে।
মই পাহৰো বে। কাৰণে মই চোৱা মই মই উইকম এনেকুৱা মানুহক ন'লও নহয়।
অ' আচ্ছা।
তুমি জানাইচোন মই তুমি বেগ টু বেগ মই অফিচতে তুমি মোক দেখা পাই থাকা চোন।
অ' সেইটো সঁচা কথা বন্ধ নেদেখুৱে বেছি হঠাৎকে কেতিয়াবা গাঁৱত গৈছে বা।
অ' দু দুদিন মই লৈ ল‌ওঁ ঘপক কৰি সেই দুদিনত মই পাহৰি যাওঁ। এ মই সপ্তাহত মই লৈ আছো এদিন এদিন লৈ আছো তেতিয়া বেলেগ কথা মই পাহৰি যাওঁ।
উইকপৰ দিনা আহি যায়।
অ' উইকপৰ উইকপ দিনা মই কিমান দিন কৰি দিছো মোক ফোন কৰি কেনে ঘৰৰ পৰা মাতে গম পোৱা।
উইকবৰ দিনা আহি যায় আপুনি আহিব নালাগে এনেকে
আৰু মই কি কৰিম মই কি কৰিম সেইদিনা আগতে আগতে এনেকুৱা আছিল ন' যে। এনকে হেঙেৰাবাৰি পঠাই দিয়ে চলি তিপা সেইটো মই নগলেও নহয়। দি এমৰ বেমাৰ মাজতে বেমাৰ হৈ গ'ল নহয়।
অ'।
চাৰ মই যাব নোৱাৰোঁ। তুমি আহিব লাগিব। সি নাহিল দুদিন। সি দুদিন নাহিল দুদিন না তিনিদিন আহিল কেতিয়াবাৰ মই মোৰ ঘৰৰ কাম এৰি কেনে মই গুচি আহিছোঁ। আজি মোৰ কাম হৈছে ঘৰত কিন্তু মই থাকিব পৰা নাই। মই কি কাম হৈছে মই গম নাপাওঁ।
উম।
ঘৰ বনাই আছো না। ঘৰ বনোৱানে ঘৰ আছে বনোৱা আছে এটা। এতিয়া মই নিজা কৰি পাৰ্চনেলি মই ৰুম বনাই আছোঁ এতিয়া বনাই থাকিলোও মই কমচে কম মই চাব লাগিব ন' সেইটো বস্তু।
অ' এইটো চাবই লাগিব।
এতিয়া মোৰ দুদিনৰ কামৰ মই মই যেতিয়া যাওঁ মই কাম মিস্ত্ৰীৰী লগাওঁ। আৰু মই এনেকুৱা নহয় যে মিস্ত্ৰীৰ বেলেগ। মিস্ত্ৰী মোৰ লগৰে।
লগৰ লগৰ ফ্ৰেন।
নহয় নহয় সিহঁতৰ লগতে মই মতলব মাৰু।
মানে তাতো হেল্প কৰা যায়। কেতিয়াবা অ' আচ্ছা।
নহয় নহয় সিহঁতে কি মোক কব নালাগে সিহঁতে। মই যদি কৈছো এতিয়া যে কালি আহিবি
হা।
লেবাৰ মানে লেবাৰ মই। লেবাৰ মই।
টিমক তিনি একৰ মছলা লাগে, চাৰি একৰ মছলা লাগে, ছয় একৰ মছলা লাগে, মই।
মই বনাই দিম।
আচ্ছা চবফালে হ'ব লাগে বাৰু ঠিকে আছে।
বিচনাত মই শুব মই আজিকালি এনেকোৱা কাম নাই যে মই কৰা নাই মোৰ পথাৰৰ কাম হওক তোমাৰ এই যে মিস্ত্ৰীৰ কামত ঘৰৰ ৰং কৰা, তোমাক কি ৰং লাগে?
উম
পুটিং কটা হওক তোমাৰ এই যে ৰং কৰা বা তোমাৰ তই কি বুলি কয় এইটো থি ডি পেণ্ট থি ডি পেণ্ট মানে এই থি ডি পেণ্ট সেইটো পেনৰ কথা কোৱা নাই ধৰি লোৱা। আৰু ওখোৰা মোখুৰা টাইপৰে যে হেৰি পাই ন এই যে ৰং কৰিও ওখুৰা মোখোৰা চাৰি পাঁচটা ৰং মিলাই কেনে এটা ৰং হেৰি কৰে যে। সেনেকোৱা টাইপৰ ৰং, কি ৰং লাগে তোমাক? গোটেই কৰিম গোটেই সোপা মই কৰিম
ৱা ভালেই চোন এইবিলাক টে ইমান ভাল টেলেণ্ট আছে।
মই চাও মই আছে এতিয়া গাহৰি আছে সেইগিলা মোক তাৰমানে কি গাঁৱত থাকিলে এটা বস্তু কি তোমাৰ যিটো ফেন থাকে বা ফেন মানে কি আৰু ফেন এনেকোৱা পঢ়া ফেন নহয় গাওঁত চিনাকি থাকিল ন তোমাৰ এৰ এটা কাম আছে এ যাম দে যাম দে মই যাম দে। বন্ধু টিকলু বল্লু ঐ বল এই আজি অলপ কাম আছে্ কিমান টাইমৰ কাম এঘণ্টা কাম আছে ব'ল এ একঘণ্টাও নহয়। এঘণ্টা বুলি কলে যে তিনি ঘণ্টা চাৰি ঘণ্টা লাগি যায় সেইটো বেলেগ কথা গ'লো আ বল
আচ্ছা
সেনেকোৱা কৰি বহুত বহুত কাম মই শিকিছো।
আচ্ছা অ নহয় এইটো সঁচা কথা এইটো শিকি থাকব থ'ব লাগে মানে লাইফ টাইমত কেতিয়াবা ন কে তিয়াবা কামত আহি যায়। এইটো স্কিল ৰখাতো বহুত ভাল মোৰ হিচাপত।
মই লাইনৰ কামত মই লাইনৰ কামটো মই গৈছিলো বহুত দিন গৈছো কিন্তু মই লাইনৰ কামটো মই শি মই কিয় নললো মোৰ অলপো ন নলেজ নাই নাই ন।
এ লাইনতো মোৰ ভয় লাগে এইবিলাক।
হয় নহয় মই তাৰমানে বহুত এ তোমাৰ এটা ঘৰত দিছে না তোমাৰ আমাৰ খুৰা হয় খুৰা মানে কি আৰু গাঁৱৰ খুৰা আৰু
উম হুম
সেই ডেৰ লাখ টকাত লৈছে আৰু তোমাৰ গোটেই ঘৰটো আৰু এভ্ৰথিং তাৰৰ পৰা আদি কৰি গুটেই খিনি। গ'লো কৰলো দুইদিন না চাৰিদিন গৈছো চাগে মই। বাকী সিহঁতো বেলেগে কৈছে প্ৰথম দিনা গৈছো কৈছে এ চি বৰ্ডটো ফুটা মানে কৈছো কেনেকা ফুটা কৈছে লাইট এটাই যে হেৰি লাইট বহাব দে সেই লাইট ফুটাব অহ মেচিন আছে মেচিনটো ফুটা কৰিলো। এতিয়া লাইটটো ডাঙৰ চাইজৰ এইটো মোৰ ভুল নহয়।
অ
পুৰা ধুনীয়া কৰি তাৰপিছত আ আগতে বহাই থোৱা আছিল তাৰছত ফুটা কৰি দিছো। লাইটটো ভাঙোতে ভাঙি গল নহয় এ চি বড খন
উ হে
নাই নাই এইটো মইতো পুতেকটো হে সমানে কৈছো এইটো চ এইটো মোক কে কাপোৰ এটা কাপ চিষ্টেম লাগে তাৰ মানে এই কাপ চিষ্টেমত তোৰ কুটাটো হয়।
আচ্ছা।
এইটো কাপোৰটো তোৰ ভুল নাই। আৰু সুৰা কলে তোৰ ভুল নাই দে একদম মদ বুলি তাৰছ মই ক নাই নাই নাই মোৰে ভু মোৰ ভূল এইতো। তাৰ পাছত সি কলে নহয় ৰ তৰ ভূল নহয় অ গেল কথাটো যাৱাৰ পিছত
মানে তথাপি ট্ৰায় কৰিছে শিকিব আৰু।
উম গ'ল এ এইটো গ'ল যোৱাৰ পিছত সেনেকুৱা কৰি গোটেই ৰাটিৰ কাম কৰিচু এখন এ চিপত ভাঙি গল সেইখন ভাঙি গল তাৰ পিছত মালিকে আহিছে মালিকৰ মন এ আহি মালিকৰ লগত কথা পাতি আৰু এ তাৰ পিছত এচি পথখন এ আমাৰ পৰা মানে এ চি পথ বেয়া এইটো আপুনি বেলেগ এচিপত দি পঠাই দিছে। তেতিয়া কৈচে এচি বতৰ এনেকুৱাই হব মালিকতো পইচা আছে মা তেওঁ সঁচা
হেল্ল' উম। অ অ কেতিয়াবা আৱাজটো মানে শ্ল' হৈ যায় নাজানো কিয়?
কৈছে যে এচি বথখন বেয়া বুলি কয় দিছে আমাৰ পৰাই।
আচ্ছা।
এ চিপতবোৰ বেয়া নহয় এ চিপত ভালেই। তাৰমানে ক্লি ক্লিপ চিষ্টেম এনেকে লয় ক্লিপটো বহাওঁতে ধাপ কৰি বহাই দিল আৰু সেইগিলা বৰ্ত তাৰ মানে কি তোমাৰ শুকান হৈ থাকে ন বস্তু এটা লাহে লাহে কৰব লাগে থাপ কৰি যেতিয়া মাৰ দিব ন ফাটি যায় এ ফাটি
অ আচ্ছা।
উম। ত সেইটো সেইদিনাখন গাত টি গল তাৰপিছত মোক একদিন কি কৰছে, এচি আৰু দিচি বিলাব দিছে। অ তোমাৰ মেইন পইন্টটোতো যোনটো তোমাৰ হেৰি আপ ডাউন কৰে আৰু হেৰি কি বুলি কয়তো?
হুম হুম।
ত তাতে মিলাব দিছ তে মিলাবো দিওঁতে মোৰো কিবা গৰবৰ হৈ গেল। অ দুডাল তিনিডাল আৰু ইফালে সিফাল হৈ গৈছে বেছি নহয় দুডাল তিনিডাল ডাল।
উম।
কাৰেণ্ট দিছে লাষ্ট কামত আৰু কাৰেণ্ট দি দিছে। ধাপ কৰি উঠি গল নহয়।
বৰ্ডটো জ্বলি গ'ল নেকি?
বৰ্ড একো জ্বলা নাই তাপ কৰি উঠি গ'ল তাৰমানে কি বুলি কয় চট চাটকে হৈছে আৰু এই
সেইটোৱেতো।
এইফালেও হৈ গেল এটাৰ মানে তোমাৰ মে চ অফ হৈ গ'ল আৰু মে চুইপৰ মেন চুইচৰ কাম মোক কৰিবা দিছিল।
হুম হুম,
তাৰপিছত কি হ'ল খুদাই আহিল কি কি কি বস্তু, মই কৈছোঁ গম নাপাওঁ মই যেনেকুৱা কৰব পাৰে তেনেকুৱা কৰিছো, এ ৰঙা চচ চাইতডাল আছে, সেউজীয়া তাত তিনিডাল আছে, কলা তাত চাইতডাল আছে। কৈচি ৰঙা তিনিডাল যোগকৰ এনেকুৱা কিবা-কিবি কলে বাৰু, সোমাই হে দিছো মই ভাল পাইছো চাৰি পাঁচদাল ৱাৰ ক'ত তাতে মোক কোৱা নাই নম্বৰৰ কথা কোৱা নাই, তাতে যে নম্বৰো লিখা আছে।
অ', নম্বৰ লিখা থাকে অ'।
নম্বৰৰ কথা মোকতো কোৱা নাই।
আপোনাক যোনটো কৈছে আৰু কৰি দিছে আপুনি যেনেকে পাৰিছে।
লাষ্টত পিছত দহ নম্বৰৰো কিবা দুই নম্বৰ তাত মই জইন লগাই থৈ দিছো নহয় এক নম্বৰ হবা লাগে।
আই অ',। উ ভালে আপুনি বাচি গৈছে যে একো হোৱা নাই।
নাই একো নহয় এইগিলাক এক
তথাপি শৰ্টচাৰ্কিট হয় কিবা ভয় লাগে ন' এইবিলাক চালেই ভয় লাগে মোৰ। মই এবাৰ ফেন ঠিক কৰিব গৈছিলো না ঘৰত। মই তাত এটা মানে উল্টা লগাই দিছিলো, সেইটো কাৰণে গোটেই বোৰ্ড- বৰ্ড আৰু লগত চাৰ্জাৰ-টাৰ্জাৰ যিমান আছিল চব পুৰি গৈছিল। অ',। ফেনৰ তাৰ-চাৰ, লাইটৰ, বাল্বৰ চব পুৰি গৈছিল, একেলগে মই নিজে চক খাই থিয় হৈ আছিলো কি হ'ল।
তোমালোকৰ আৰ্থিং নাছিল চাগে, তেনেহলে আৰ্থিং থাকিলে তাৰমানে এইটো প্ৰব্লেম নহয়, যোনটো জ্বলি যোৱাৰ প্ৰবলেমটো।
নাজানো কেনেকে এইটো হৈছিল।
আৰ্থি- আৰ্থিং নাথাকিলে হয়, আৰ্থিংটো মেইন।
চাগে তেতিয়া মানে কি হৈ আছে আমাৰ ইনভাৰ্টাৰ নিউ কাম চলি আছে ইনভাৰ্টাৰ লগাব হা।
উম',।
তো আগৰ দিন থৈ গ'ল ইনভাৰ্টাৰ টো কৰিব আৰু পিছৰ দিনা আহি কেনে লগাই দিব মানুহজন ত' মোৰ হঠাটকে মানে ফেনটো হেৰি হৈ গ'ল অফ হৈ গ'ল। মই চালো পিছফালেকে কিবাকে তাঁৰ এটা খুলি গৈছে। হা তো মই দুটা তাৰে খুলি ভালকে প্লাষ্টিক দি লগাই আছিলো ত'
অ', তাৰমানে মই গম পাইছো, দুডাল তাৰ তাৰমানে একলগে লগাই থৈ দিছে।